নমস্কাৰ, নমস্কাৰ হয়। হা।
আপুনি নামটো আপোনাক ক' জনাব।
মোৰ নামটো গৌতম শইকীয়া।
হয় এতিয়া কিহৰ লগত জৰিত আপুনি?
মই আপোনাৰ খেতি পথাৰৰ লগত জড়িত। আপুনি, আপুনি কি কৰি আছে এতিয়া।
আপোনাৰ মই মানে মোৰ এটা হেৰি আছে ফিছাৰী আছে মই মানে, মাছ ধৰি পেলাই মাছ বেচি পেলাই। নিৰ্বাহ কৰি আছো আৰু বৰ্তমান।
এনেই বৰ্তমান আপুনি কি কৰি আছে?
বৰ্তমান মানে মই আগফালে বহি লৈ হেৰি এনে বহি আছো আৰু আগফালে তৰা। আছে, আছে তাকো তৰা নাই আজি।
হয়, হয় অ আপোনাক ভ ভাত পানী খালে আপুনি?
ভাত পানী নাই খাব হোৱা নাইতো ভাত পানী দেৰিকহে খোৱা হয়। অ এতিয়াতো সাতটা বাইিছেহে ন।
মই বৰ্তমান এতিয়া মানে প্ৰাৰ্থ ভগৱানক আৰাধনা কৰি মানে এটা লঘু আহাৰ গ্ৰহণ কৰি বৰ্তমান ওলাই আহিছো ৰাস্তাই, ৰাস্তাই। মানে এই, মানে গেলা গৰমত মানে ওলাই আহিব লাগে নহ'লে বা ঘৰতে কিমান সোমাই থাকিব আপুনি।
হয়, হয় এইটো হয় বাৰু গৰমত ইমান সোমাই থাকিব‌ নোৱাৰি।
আৰু আপোনালোকৰ ফালে বতৰ পাতি কেনেকুৱা?
বতৰ কি কব বতৰ একদম গেলা গৰম দি দিছে একদম।
আৰু আপোনাক এটা বিশেষ কথা, সুধোঁ মই। যদি আপুনি বেয়া নাপায় হয় বৰ্তমান আমাৰ অসমততো আপুনি বহুতো সমস্যাই দেখিবলৈ পায় যেনে বানপানীৰ সমস্যা নিবনুৱা সমস্যা তাৰ ওপৰত আপুনি
তাৰ পৰা মানে বানপানীও বিশেষক বানপানীটো আমাৰ এটা বহুত ডাঙৰ সমস্যা হিচাপে আপোনাৰ বানপানী হিচাপে আপুনি কোনটো প্ৰশ্ন কৰিব বিচাৰে যে বানপানী আমি কি সমস্যাৰ সন্মুখীন হৈছোঁ নে সমস্যা কিবা, পদক্ষেপ লব হব নে আপুনি কোনটো কেনেকা ধৰণৰ
নহয় নহয় আপোনাৰ মানে আমাৰ অসমৰ যি, যেনেকে যে মানে বানপানীসমূহ। মানে বানপানী কেনেকুৱা ধৰণে হয়! বা কি কাৰণত হয় তাৰ ওপৰত অকমান আপুনি মতবাদ আগবঢ়াব নেকি?
হয় হয় বানপানী আমাৰ অসমৰতো মেইন কাৰণটো হৈছে, অ নদী কাষৰীয়া অঞ্চল বিশেষ কে আমাৰ অসমৰ যিকো জিলা অঁ হয় সেইটোৱেই মেইন কাৰণ তাৰ ওপৰ‌ইঞ্চি আপোনাৰ আমাৰ উন্নত ব্যৱস্থাপনাৰ অ অভাৱ অৰ্থাৎ কি মানে নদীপৰীয়া অঞ্চলসমূহত বান যিটো বান বন্ধা বন্ধা হয় সেইটোৰ বন্ধাৰ ক্ষেত্ৰত গাফিলতিৰ সৃষ্টি হয়। ফলত বাৰিষা হ'লেই পানী আহি মাথাউৰিটো ভাঙি লৈ যায়। আৰু তেনেকুৱা ক'ব কাৰণতে বেছিকৈ আমাৰ অসমৰ আ প্ৰব্লেম হয় বানৰ
লগতে আমাৰ অসমৰ বহুতো মানে অৰুণাচল প্ৰদেশৰ পৰা আমাৰ অসমলৈ বহুতো নদী বৈ আহিছে তাৰ ফলতো হয় আৰু অৰুণাচল প্ৰদেশ যিবিলাক আমাৰ মানে বিদ্যুৎ প্ৰকল্প তাৰ ফলতো আমাৰ অসমৰ বান পানীৰ সৃষ্টি হয় যাৰ ফলত বহুতৰে ঘৰ দুৱাৰ উটুৱাই নিয়ে লগতে বহুতৰে খাদ্য শস্যৰ অভাৱ হয়। তাৰ ফলতো আমাৰ বানপানী সম অসমৰ মানে বানপানীৰ সমস্যাৰ লগতে নিবনুৱা সমস্যাটো এটা লিং মানে ওতঃ-প্ৰোতঃ ভাৱে জড়িত হৈ আছে। আপুনি বুজিব পাৰিছেনে? হয় হয় মানে আপোনাৰ কোনো মানে বৰষুণ অকণমান সামান্য পৰিমাণে বৰষুণ দিয়াৰ ফলত আমাৰ জলবিদ্যুৎ প্ৰকল্পৰ যি পানী আছিলে, পানীখিনি এৰি দিয়াৰ ফলত আমাৰ অসমত মানে সঘনাই মানে বানপানী হোৱা দেখা যায় বাৰিষা কালত। আৰু তাৰ ফলত বহুতৰে ঘৰ অনিষ্ট কৰে লগতে ঘৰ দুৱাৰ উটুৱাই নিয়ে। খাদ্য শস্যৰ অনিষ্ট হয়, তাৰ ফলত নিবনুৱাৰ সমস্যাই দেখা দিয়ে। খাদ্য শস্যৰ অভাৱ হ'লে মানে মানুহখিনি, বহুতো কষ্টকৰ হয় জীৱনবোৰ। আপুনি বুজিব পাৰিছেনে? তাৰ ওপৰত আপুনি কি ক'ব? নিবনুৱা সমস্যা খিনিৰ ওপৰত কি ক'ব? মানে কেনেদৰে হ্ৰাস কৰিব পাৰি?
হয় হয় নিবনুৱা সমস্যাটো অসমৰ এটা ডাঙৰ সমস্যা বুলি ক'ব লাগিব। যে বিশেষ বিশেষকৈ আমি এতিয়া দেখিবলৈ পাইছোঁ যে আমাৰ অসমৰ শিক্ষিতৰ হাৰটো বহুত বেছি কিন্তু তথাপিতো
হয়
তথাপিতো আমাৰ আহ নিবনুৱা সমস্যা বেছিকৈ গ্ৰাহ কদ্য উঠা দেখা যায়। কিয়নো আহ উপযুক্ত কৰ্ম সংস্থাপনৰ অভাৱ। যিহেতু আমাৰ অসমৰ চাকৰি আৰু চ কৰি আৰু মানে সম নিবনুৱাৰ যিটো সংস্থাপনৰ হাৰ সেইটোৰ তুলনাত চাবলৈ গ'লে সেইটোৰ তুলনাত চাবলৈ গে আমাৰ অসমৰ জনসংখ্যা আৰু শিক্ষিত হাৰ অধিক। সেইবাবে যিমানটো ধৰক কৰ্মসংস্থাপন থাকে তাৰ তুলনাত বেছি হোৱাৰ কাৰণে, কোনো কোনো যুৱক যুৱতী শিক্ষিত হৈয়ও নিৱনোৱা সমস্যাত বলি হ'বলগীয়া হয়।
লগতে আমাৰ আমাৰ মানে এতিয়া চৰকাৰখনেও বহুত ইয়াৰ ওপৰত গুৰুত্ব দিছে। আমি দেখিবলৈ পোৱা মতে যিহেতু সম সম্পূৰ্ণভাৱে গুৰুত্ব মানে এনেকৈ প্ৰদান কৰিব পৰা নাই। মানে এতিয়া আপোনাৰ ধৰক চৰকাৰী চাকৰি, মানে ধৰক ওলাইছে ধৰক পঁচিছ হাজাৰ আৰু আছে আপোনাৰ যে নিবনুৱা মানে শিক্ষিত লোকৰ হাৰ আপোনাৰ প্ৰায় আমাৰ অসমখনত প্ৰায় শিক মানে প্ৰত্যেকজন মানুহেই প্ৰায় শিক্ষিত হ'ল বুলি আমি ধৰিব পাৰোঁ আৰু তাৰ ফলত চাকৰি সমূহ কম পৰিমানে ওলোৱাৰ ফলতো আমাৰ মানে মানুহবোৰ থাকি যায় চাকৰিৰ পৰা মানে বঞ্চিত হ'বলগীয়া হয় তাৰ ফলত আমাৰ। গাঁৱলীয়া লোকসকলেই হওক বা টাউনীয়া লোকসকলেই কোনো কোনো কামত ব্যস্ত হৈ যাবলগীয়া হয় আৰু লগতে আমাৰ গাঁৱলীয়া অঞ্চলৰ লোকসকলে মানে খেতি বাতি কৰা দেখা যায়। আৰু মানে বাৰিষা কালত যিহেতু আমাৰ খেতি কৰা হয় বৰ্তমান বানপানীৰ সমস্যাই দেখা দিয়ে তাৰ ফলত আৰু সেইবোৰৰ কাৰণেও আমাৰ খেতিপথাৰবোৰ নষ্ট হয় তাৰ কাৰণে আমাৰ আমাৰ যিবিলাক ক মানে কৰ্ম সংস্থাপন কৰি থাকে মানে। খেতি বাতি কৰি থাকে তাৰো বহুত অনিষ্ট হয় আপুনি বুজিব পাৰিছেনে
হয় হয় আপুনি যিটো কথা কৈছে এইটো একদম সঁচা কথা কৈছে যে নিবনুৱা সমস্যাৰ লগত জড়িত সেই বিষয়টো ধৰক আপোনাৰ আজিকালি যুগত ধৰক খেতি বাতি কৰি হ'লেও তেওঁলোকে উপকৃত হ'ব পৰা নাই যিহেতু তেওঁলোকে মোৰ মোৰ মতে তেওঁলোকে বিভিন্ন ব্যক্তিগত বৃত্ত নিয়োজিত হ'লে বেছি লাভান্বিত' বুলি ভাবোঁ কাৰণ খেতিৰ উপৰত আশা কৰিলে আৰু বানপানী আহিব পাৰে বেলেগ কিবা কিবা সমস্যা ফলত আহ। তেওঁলোকৰ বিত্তীয় আয় নহবও পাৰে সেইবাবে তেওঁলোকে বি ব্যক্তিগত বা ব্যক্তিগত মানে প্ৰতিষ্ঠানৰ লগত যদি জড়িত হয় তেতিয়াহ'লে তেওঁলোক অধিক অধিক লাভান্বিত হ'ব বুলি ভাবো
নাই নাই আমাৰ অসমৰ প্ৰত্যেকজন ব্যক্তিয়ে ব্যক্তিগত প্ৰতিষ্ঠানৰ ওপৰত লগ জড়িত প্ৰায় কোনো এজন ব্যক্তিয়ে ব্যৱসায়ৰ লগত জড়িত কোনো এজন ব্যক্তিক খেতিৰ লগত জড়িত এনেকৈ বহুতো ব্যক্তিগত প্ৰতিষ্ঠানৰ ওপৰতে নিয়োজিত। যদিও বানপানীৰ সমস্যা। জুৰুলা কৰি নিয়াৰ ফলত ব্যক্তিগত প্ৰতিষ্ঠান সমূহো এতিয়া ভাঙি যোৱা দেখা যায় যেনে আমাৰ ব্যৱসায় প্ৰতিষ্ঠানবোৰ বানপানীৰ ফলত ভাঙি নিয়ে আৰু অসমত মানে এনেকুৱা কোনো এটা কাম নাই যিটো মানে বানপানীৰ পৰা হাত সাৰিব পাৰি আপুনি বুজিব পাৰিছেনে এনেকুৱা কি কাম আছে যে মানে বানপানীৰ পৰা হাত সাৰিব পাৰি আপুনি ক'ব পাৰিব নেকি
হয় মোৰ মতে বানপানীৰ পৰা হাত সাৰিব পৰাতো ব্যৱস্থা আমাৰ অসমত তেনেকৰে আহ বহুত। অভিকভাৱে ভাবি চিন্তিহে কৰিব পৰা হ'ব কিয়নো আমাৰ অসমৰ এটা বৰষুণৰেই বহুত। নদীৰ ফলত পানী আহি আমাৰ এনেকুৱা অৱস্থা হয় কাৰণ নদীৰ। পানীটো প্ৰকৃতি কেতিয়াও ধৰি ৰাখিব পৰা নাযাব যিহেতু নদী সদায়।
তাৰ তাৰ ওপৰত তাৰ ওপৰত আমাৰ চৰকাৰখনে ভালদৰে। গুৰুত্ব দিব লাগে যাতে নদী ভানসমূহ ভালদৰে নিৰ্মাণ কৰে। আৰু এতিয়াতো বৰ্ত- বৰ্তমান সময়ত বা নদী বান্ধবোৰ উন্নত মানৰে বনাইছে যদিও। মানে মাটিৰ দ্বাৰাহে বনোৱা হৈছে তাৰ সেইবোৰ যদি। চৰকাৰে আমাৰ চৰকাৰখনে যদি ভালকৈ গুৰুত্ব দি। সেয়া যদি পকীকৰণ কৰোৱা হয় তেতিয়া আমাৰ আৰু মানে সফল হ'ব বুলি ভাবিছোঁ। বানপানী সমস্যাৰ পৰা অলপ হ'লেও আমি হাত সাৰিম বুলি ভাবিছোঁ। আৰু আৰু লগতে অৰুণাচল প্ৰদেশৰ যি। বিলাগ বিদ্যুৎ মানে প্ৰকল্প আছিলে। সেইবিলাকো যদি মানে। মানে এনেকুৱা বাৰিষাৰ টাইমত যদি। খোলা নিদিয়ে তেতিয়া মানে খুলি নিদিয়ে তাৰ পানীসমূহ, তেতিয়াও বহুত আমাৰ অসমখনৰ। সটো ভাল হ'ব বুলি মই ভাবোঁ। তাৰ ওপৰত আপুনি কিবা ক'ব নেকি?
যে আপোনাৰ বানপানী।
হয় কওক।
বানপানীৰ যিটো সমস্যা হয়। সেই সমস্যাটোৰ ওপৰত আমি নদী। বান্ধ টো নিৰ্মাণ কৰা কথা আপুনি কৈছে যে, চৰকাৰে কিবা ব্যৱস্থা পাৰে নেকি? হয় যদি। পাৰ যদি পাৰে যে পকী কৰিব পাৰে, কিন্তু। উম আৰু আপুনি কৈছে যে আহ অৰুণাচলৰ যিটো জলবিদ্যুৎ। প্ৰকল্প তেওঁলোকে পানীৰ ধৰি ৰখা চিষ্টেমটো বা। ধৰি ৰখা যিটো পদ্ধতি সেইটো অকণ হ্ৰাস কৰিলে কথাটো ভাল হয়। কিয়নো সেই পানীযোৰহতে বহুত। সময়ত এতিয়া দেখিবলৈ পাইছোঁ। কেইদিনমানৰ আগত অৰুণাচলৰ সেই বান্ধ খুলি দিয়াৰ ফলত। বহুতো সমস্যাৰ সৃষ্টি হৈছে যে, ঘৰ বাৰী উটি গৈছে। আন সেয়েহে এই নদী বান্ধবোৰে আও। কিছু অ বিহিত ব্যৱস্থাৰ বৃহৎ বিশেষকৈ।
হয় হয়। আপুনি কি ক'ব বিচাৰিছে মই বুজি পাইছো। মানে অৰুণাচল প্ৰদেশৰ যিখিনি। পানী আছিলে মানে কিছুদিনৰ আগতে আমাৰ খুলি দিয়া দেখাও গৈছিল। তাৰ ফলত খুলি দিয়া হয়তো খুলি দিয়া নহয়, সেইটো যিটোৰ মানে। পকীকৰণ। কৰি বনাই থোৱা আছিল। সেই বান্ধটো আচলতে ভাগি যোৱাৰ ফলত। আমাৰ অসমৰে। জোনাই, ধেমাজি আমাৰ লখিমপুৰ জিলা বহুতো অঞ্চলেই মানে ঘৰ। মানে বহুতো অঞ্চলৰে ঘৰ চৰ অৰ। ঘৰ চৰেই হয়। বহুত গাঁও অঞ্চল ডুবি যোৱাৰ পানীৰ তলত থকা আমি দেখিবলৈ পাইছোঁ।
হয়।
বাকী আৰু আপোনাৰ ভালেই নহয়?
ভাল ভাল ভাল।
হয় হয়। আপোনাৰ আপোনাৰ ঘৰত এতিয়া কোন কোন আছে বৰ্তমান?
মোৰ ঘৰত বৰ্তমান মই মোৰ দেউতা, মা আৰু ভন্টি এজনী আছে। বাকী আমি চাৰিজনেই। আপোনালোকৰ?
আমাৰ মা বাবা, মা দেউতা আৰু মই আছো। আৰু বা তিনিও। জনি আছিলে বৰ্তমান বিয়া হল তেওঁলোক। তেওঁ এতিয়া তেওঁলোক। এতিয়া প্ৰায় তেওঁলোকৰ স্বামীৰ ঘৰত আছে।
হয়।
বাকী আপোনাৰ লগত কথা পাতি ভাল লাগিলে। কথা পাতি ভাল লাগিলে আপোনাৰ লগত। আৰু চেষ্টা কৰিম আপোনাৰ লগত যাতে। পুনৰবাৰ যাতে আপোনাৰ লগত কথা পাতিবলৈ পাৰো। তেতি য়া ভাল লাগিব। ধন্যবাদ।